হেল্ল'।
শুনিছো শুনিছো।
আহ, কত লাগিছে অ, কোনে কৈছে? হেল্ল'।
হেল্ল', অ শুনি আছো কওক। অ শুনি আছো ক।
চোৱান লাগিছে নে নাই? হাইত লেচ গ লাগিছে নে?
লাগিছে -লাগিছে, লাগিছে খাইো শেষ হল।
মিঠা।
মিঠাও-টেঙাও, আমটো টেঙাও হয় মিঠাও হয়।
অঁ। অঁ আমাৰো চাৰিজোপা আম আছে তাই দুজোপা- বহুত ধুনীয়া, দুজোপা আহে এ হেৰি অলপ পুকীয়া আৰু হেৰি দুজোপা। বহুত ধুনীয়া এক ডাঙৰ, এপা সৰুকিয়া ন কঠালকুটীয়া আম আছে। সেইবিলা যে আৰু খাবলগীয়া ভোক -চোক নাই ইমান- ধুনীয়া আৰু এজোপা আছে তাৰ কি বুলি কয় আমটো ডাঙৰ ডাঙৰ খালি- পোক নাই আৰু ধুনীয়া খাবলৈ বহুত ধুনীয়া। দুজোপাত পোক আছে আৰু। পা জামুক -জামুক লাগিছে, জামুক এইবছৰ নালাগিলে আ। অহা বছৰে লাগিছিলে যি লাগিছিলে। অ মাটি এবাৰ ৰোৱা হোৱাই এই ৰোৱনীয়ে- এবিঘাৰ ৰুয়ালোঁ ৰোৱনী লগাই লৈ আৰু এই ৰুই আছো আজি দুদৰা ৰুই থৈ আহিছো আৰু কঠিয়া তুলিলে আৰু বুৰণি মাটি বোকা দি দিলো ৰুই দিব পৰা হৈ গ'ল ট্ৰেক্টৰ লগাই হে ভাল বোৱা গৰু নাই নহয় বলধ গৰু আজি-কালি এইয়া ঘাঁহ কাটিব ধেৰ লাগে যে সেই কাৰণে সেই কাৰণ এইটো কি বুলি কয় বলধ গৰু পুঢ়িবলৈ বৰ টান ঘ ঘাঁহ নেপায় সহজে তাৰ উপৰি আকৌ উম বলধ গৰু পুঢ়িলে এটামান লাগেই লগত লাগি থাকিব লাগে তাৰউপৰি ভাত পানী বনোৱা ঘৰ ইনকামৰ কাৰণেও যাব লাগে ভাত পানী বনোৱা কাৰণে মাক থাকেই। তাৰ উপৰি মই পঢ়া শুনা কামত গুচি যাব লাগে কিবা কিবি ইটো সিটো সেইটো কাৰণে এয়া। মানে আমাৰ গৰু বলধ গৰু পুঢ়িবলৈ দিগদাৰ আৰু সেইটো কাৰণে খেতিত লাগিবলে এতিয়া দিগদাৰ হৈছে একেলগে বোকা দিলে দুটা মানুহে ঘৰৰ দুটা মানুহে যদি ৰো ৰোৱনী নেমাত নেমাতিলে নহয় বোকা হেৰি হৈ যায়গৈ সেইকাৰণে এতিয়া বোকা ৰুবলৈ অ হেৰি হৈ গৈছে মানে ৰোৱনী মা। মাটিয়ে ৰুব লগীয়া এতিয়া আমি পথাৰলৈ গ'লো আজি কম হোৱা দেখি আজি কম হোৱা দেখি এতিয়া আমি ঘৰৰ মানুহটো গিতাই ৰুই থৈ থৈ আহিছো আৰু কাইলে কঠীয়া তুলিলৈ যোগাৰ কৰি পৰহিলৈ মানে খেতিটো উঠাই দিম বুলি ভাবি আছো কি হয় জানো ৰ'দটো যিদৰে দিছে নহয় কালি কেনে একদম গৰম কালি কালি গৰমত থাকিব নোৱাৰা হৈ গৈছিলো ইমান গৰম ইমান গৰম ইমান গৰম অই
আজিও একেহে ৰাতিপুৱাই একদম বৰষুণ যাক দি যাক দিছে দিলৈ পেলেঙিয়া কৈ আকৌ এতিয়া ৰ'দডাল দিছে
উম কালি আহ সন্ধিয়াৰ পৰা বতৰটো গাজি ঘুমৈ আছিলে মই বোলো আজিৰ দিনতটো অকমান ডাৱৰীয়া হ'ব বুলি ভাবি আছিলো ঠাণ্ডামীয়া হব কালি গৰম দিলা আজি ঠাণ্ডামীয়া হব তাৰ ওপৰত কালি ৰাতি আৰু ৰাতিয়ে কাৰেণ্টো গুচি গ'ল সেইকাৰণে কাৰেণ্টটো গুচি যোৱাৰ লগে লগে শুৱা অশান্তি ৰাতি তিনটা বজাত দুটা বজাতছিলে বিচনী মাই মাই টোপনি নগলো নহয় তিনিটা বজাতে আও তিনটা বজাতে উঠিলো আও মবাইলতটো অকনমান চালো তাৰপিছত চাৰিটাই বাজিলে চাৰিটা বজাৰ লগে লগে ফিল্ডত পালোগে ফিল্ডবোলো এনেই যাওঁচোন টাইমটোকে পাছ কৰো নহলে ঘৰত থাকিলে আকৌ টোপনি ধৰি থাকিব কেলেং কেলেং লাগিব শুই দিলো আঠটা বাজি যাব খোৱাৰ পৰা উঠিলে সেই কাৰণে ফিল্ডলে গলো গৈ ফিল্ডত ফিল্ডৰ লগৰ কেইটাৰ লগত অকমান লেকচাৰ পিটিলো অকমান এপাক এপাক দৌৰিলোঁ জাপ এচাটো মাৰি চালো জাপতো আগৰ নিচিনাকে নহা হৈ পৰিলে আগৰ নি নিচিনা নোৱাৰা হৈ পৰিলো মানে মাজতে খতি হৈ গৈছে যে সেই কাৰণে মানে এতিয়া খতি হৈ যোৱাৰ লগে লগে সেই তাত ব বেয়া হৈ গৈছে যাবলৈ মানে ক্ষতি হৈ যোৱাৰ লগে লগে আপোনাৰ পেটত ধৰি লয় মানে বহুত দিনৰ মূৰত দৌৰিলে পেটত ধৰেই আৰু অৱস্থা নাইকিয়া মানে এনেকুৱা অৱস্থা আৰু ভৰি বিষে বহুতকেইদিনৰ মূৰত ভৰি বিষ কিমানৰ অৱস্থা নাইকিয়া হয় ভইকেইটা পকেইটা এনে বিষাই গাঁঠীটো গা গা। উ গাঁঠিটো ঘূৰাই ঘূৰাই ঘূৰাই ঘূৰাই যিখন অৱস্থা গাঁঠটো বিষ হয় গাঠীটো আজি ফুটাই দিছো। এনেকে হাকোৰিটো মাৰি মাৰি দিছো গাঁঠীটোত
অ ত দৌৰিব লাগে কৰিব লাগে সদায় কাম ৰেগুলাৰ কৰিব লাগে এইবিলাক কাম এদিন এৰি এদিন আহি এদিন কৰিলে সেইবিলাক হ'বই তোমাৰ
এচাইনমেন্ট দিছে এচাইনমেট দি থৈছে আৰু হ'ব আৰু লাহে সেইসোপা কৰিবলৈ আছে তাৰ পিছত এই পৰীক্ষা দি উঠিছোহে আকৌ আহিলেই মেম গেজনিয়ে খেলি মেলি লগাই আছে ডিপাৰ্টমেন্টত কিনো জানো মেম কিজনি খেচেং মাচেং কৰি আছে কাম বিলাক ভালদৰে নকৰে তেতিয়া ল'ৰা ছোৱালী খিনিৰ মাজত কনফিউজ কেনেকে কৰিব লাগে কাম খিনি আমাক এতিয়া যিখিন এচাইমেন খিনি দিছে সেইখিনি চবেই ভালদৰে ফুৰি নাজান মায়হঁতে এতিয়া আমাক মাতিলে বুজাই দিলে কৰিব ভাল হয় কিন্তু আমাক সেইখিনি কৰি নাই এতিয়া তাৰ উপৰি কলেজ কলেজলে যাওঁ বুলি কলে কলো কলেজলে গৈ পোৱা লগে লগে। তেল ভৰাব লাগে বাইকত তেল ভৰোৱা মানে এশ টকা এটা খৰচেই হয়। তাৰপৰি এশ টকাত আকৌ এক লিটাৰ আজিকালি নাপায় নহয় তাৰপৰি পেট্ৰলত ইথেনল মিলাই ইথেনেল মিলোৱাৰ লগে লগে এতিয়া পেট্ৰলৰ দাম এশ সাত টকা আঠ টকালেকে পালে গে সাত সাত টকা আঠ টকা পোৱা লগে লগে এক লিটাৰ তেল পায় তাৰ উপৰি ভেজাল বাইকৰ ইঞ্জিন হে আৰু বেয়া হৈ মাজে মাজে খৰচ মানে সাংঘাতিক তাৰপৰি ভাবি আছো। জিমলৈ যাম বুলি লব কেইটাই জিমলে লৈ আছে জিমলে যাম বুলি ভাবি আছো কি হয় এতিয়া জিমলৈ যাবলৈ পইচাটো পাওঁ নে নাপাওঁ জানো স্কলাৰশ্বিপ এটা পালে যোৱা। ভাল আছিলে কিন্তু স্কলাৰশ্বিপটোও নাপালোৱেই নিযুত বাবুয় পাম বুলি ভাবি আছিলো নিযুত বাব নাপালো সে নিযুত বাবুটোয়ে পাৰিলে বোলো জিমটোলৈ যাম দিনটো জইন কৰিম সেই কাৰণে নহলে চাইকেল আজি চাইকেল মাৰি যাওঁতে চাইকেল খনৰ পাম নাছিলে। চাইকেলখনৰ পামখনৰ আজি আবেলি পামনু নাথাকিলে চাইকেলখন আগলৈ নাযাও নাযাও কৰা নিচিনাকে যায় মানে।
অ বৰ জোৰ লাগে পাম নাথাকিলে চাইকেল চলাবলে বৰ বেয়া
পামটো দিবলৈও এতিয়া আকৌ ই চাৰি ঘৰ মান আগত পামটো ভাল হৈ আছে নে নাই জানো আমাৰ মানুহৰ ঘৰত আছিলে পাম সেই ঘৰত কবই লাগিব নহলে আকৌ দোকানলৈ নিব লাগিব হে অ বেজী দি বনোৱা আৰু চব আজিকালি খেতিত লাগি এইকেইদিন এইকেইদিনত চব খেতিত লাগি আছে যে সেইটো কাৰণে হেৰি হোৱা নাই আৰু মানে আজৰি কোনো হোৱা নাই এই এতিয়া যিডাল গৰম পৰিছে এনেও পথাৰ মানুহ নাথাকে চাগে ঘৰলৈ আহিবৈ। ইমানটো গৰমত কোন থাকিব নো পথ
যিহে দিছে ৰাম, ঘৰৰ ভিতৰতো থাকিব নোৱাৰা হৈ গৈছো ইমান গৰম।
বাকী ফিচাৰী পাছ আমাৰ, এইবাৰ পঁচিছশ টকা ছহেজাৰ মান দিয়া হল বোলে এতিয়া। অ', খেচেং মেচেং হৈ গল মানে এইবাৰ ঠিকছে মাছ দি দিয়া হৈছে। আৰু আগৰ কিবা বোলে বহুত চোৰে চোৰে মাছবিলাক কম গম পাও নহয় ইমান মাছ থাকে, থাকিব লাগে লৈ গুচি গুচি যায় বোলে এতিয়া এইবাৰ জেং অলপ দিয়া হৈছে
আমাৰ ইয়াতো নে এ তেনকে মাছ
এইবাৰ জাল এইবাৰ জাল পাতিব নোৱাৰাকে জেং অলপ দি দিছো এইবাৰ ডাইৰেক খাইয়ো ডাইৰেক্ মাছৰ বেছি নাহে বেপাৰ কাৰ খাবলৈ খাবলে খাবলে হেৰি কৰিব লাগিব হাঁহ পোৱালি এতিয়া পঢ়িছো ঘৰত ঊনৈশটা পোৱালি আছে। ছিলে তাই দুটা অ দেউতাই কৈছ- মাৰিলে দুটা নে তিনিটা কেঁচু খুৱাওতে তাৰপিছত আকৌ এতিয়া আ তিনিটা নে বোলে লগৰ লগত নিলে বোলে তাৰ পিছত প ঊনৈশটা দিন আকৌ দিছিলে ঊনৈশ টা ডিমে বেয়া কৰি পেলালে, তাৰপিছত আকৌ উমনি দিলে ছয়টা নে সাতটা তাই পা পাঁচটাহে দিম আছে নটা দিছিলে হলে পাঁচটাহে আছে। এতিয়া আকৌ দুটা মানে তাৰ পৰা শেষ হৈছে। অ', কালি পৰহি পৰা দিম পাৰিবলৈ লৈছে কিন্তু দিম খাবলৈ মন নাযায় মই হাঁহৰ দিম বেয় পাওঁ গোন্ধ ওলাই, গোন্ধ পাওঁ কিবা। লোকেল দিম যে বেছি, কয়লা কয়লা-কয়লা লোকেল মুৰ্গীৰ দিম বিলাক খাবলে ভালেই কিন্তু এই, হাঁহৰ দিনটো খাবলৈ বৰ গোন্ধৰ নিচিনা পোৱা বৰ বেয়া পাওঁ মাছ খাবলে ভালেই মাছ খাবটো অলপ হেৰি ব্ৰইলাৰ ফাৰ্ম এখন আমাৰ ঘৰৰ ওচৰতে আছে ব্ৰইলাৰ ফাৰ্মখন। আৰু কেতিয়াবা কেতিয়াবা গোন্ধ আহে, গোন্ধ আহিলো এতিয়া ওচৰতে আছে সিহঁৰ ব্যৱসায়হে ক কৰিব লাগে দেখি কৰিছে আৰু চবৰে, সে তাৰ পা ব্ৰইলাৰ এটা দুটা কেতিয়াবা পালে খাও নহয় সেইটো, টো একেলগে মাংস খাই ললে পেটটোহে বেয়া কৰে অপকাৰ কৰে মাংস খাই সেইকাৰণে, অকমান অকমান খাই থাকিলে আধা কেজি আনিলৈ তিনটা তিনটা মানুহে খাই থাকিলে‌ ইমান বেয়া নহয়। এগাল মাংস আনিলে খালেহে বেয়া। বহুত, মানে আগতে আনি ঠিকছে ঠিকছে এটা ব্ৰইলাৰ দি দিয়ে তিনি কেজি চাৰি কেজি ওজন গোটেই তিনটা মানুহে খাই শেষ কৰিব নোৱাৰি কিমান খাম, আকৌ মছলা সপা দি দিলে পেট বেয়া কৰি দিয়ে। তে বেমাৰৰ কাৰণে এতিয়া অলপ দিন ৰেষ্ট দি দিছো খোৱা নাই হে
আমাৰ ঘৰত আকৌ মাংস খাবলে বেয়া, আমাৰ মায়ে নাখায় সেইটো কাৰণে বেয়া খাবলে, এটা মানুহে নেখালে আকৌ এটালে বেলেগকে বনা আকৌ এটালে বেলেগ কে বনা সেই তেনেকে বনাবলৈ বেয়া সেইটো কাৰণে আমাৰ বহুত দিন হল মংস নোখোৱা‌ হ'লো। অকল ইয়াত আকৌ এটালে ভাগ ভাগকে বনাই থাকিবলৈ বেয়া যে। আমি নবনোৱাই নোখোৱাই হৈ থাকিলো সেইটো কাৰণে বহুত দিন হ'ল নোখোৱা। আৰু মাংস খালে মোৰ দিগদাৰ হয়, গেছ হয়।
মাংস খোৱাতকে মাছ খোৱাই ভাল মাছ খেলে ভকতক মাছ খাই নহয় মাংসতোহে ভকতও নাখায় নহয় মাংস মাছতো চবেই খাব পাৰে মাছটো এটা চবৰ কাৰণে এটা ভাল বস্তু কিন্তু চালনীয়াটো বেছি খালে বেয়া আও কিন্তু এতিয়া লোকেল টো চবতে পাবলেও যে আমাৰ নিচিনা মানুহ আমাৰ ঘৰত ফিচাৰী আছে দেখি পাও কিন্তু
আমাৰো দিগদাৰ নাইকিয়া আমি চ চালনীয়া মাছ নাখাওৱেই আমি ঘৰুৱা মাছেই খাওঁ
অ বাৰী শাক পাচ পাচলিবিলাক খাই থাকিলে পেটটো ঠিকেই হৈ থাকে কিন্তু এই বজাৰৰ পৰা আমাৰ চালনীয়া বস্তু বিলাক খালেই মানে হেৰি হৈ যায় মই এই কেইদিনমান আগত মাজুলীলৈ গৈছিলো তাত থাকিবলৈ তাত গৈ লৈ খাওঁতে, মানে এনেকুৱা পালো নহয় সিহঁতৰ মানে উম মানে ভাত খিনি মানে, চাউলটো মই কিনা চাউল বেয়া পাওঁ ঘৰৰ চাউল এতিয়া ঘৰত খাই থকা আলহী ঘৰত গলে কিনা চাউল বেয়া পাওঁ। তাৰ উপৰি শাক পাচলি সোপা সব সিহঁতক সাৰ দিয়া সাৰ দিয়া আনে আউ। সাহাতৰ মানে একদম খাবলৈ অশান্তি পেটটোৰ পিছত অশান্তি কৰি থাকে। এতিয়া ঘৰত খালে ঘৰৰ শাক পাচলি দুটা এটা দি দিয়ে দালি আলু দি দিয়ে। খাবলৈও ভাল লাগে কিবা এটা। উম, ঘৰৰ চাউল খোৱাতো লাগে পেটটোও ভালে থাকে।
অ আমাৰ আকৌ চব ঘৰ চাউলো ঘৰে খাওঁ শাক পাচলি শাক পাচলিৰ পৰা ধৰি ল